হেল্ল' আহ শুনিছো। মোৰ মাতটো শুনিছানে?
উম শুনিছো শুনিছো কি কৰি আছা
এয়া তোমাৰ গৰম উঠিছে একদম ঘৰৰ ভিতৰত থাকিব পৰা নাই আগফালে চকী বাৰী বহি আছো
অ অ অ বাকী ভাত মই তোমাৰ সেই ভাত চাত খালো খাই মেলি এনে ৰাস্তাৰ ফালে ওলাই আহিছিলো অকমান
অ ঠিকে আছে ঠিকে আছে ভাতে এই খামহে এতিয়া বাঢ়িব আৰু
অ অ অ আহ বাকী খবৰ খাতি
খবৰ খাতি আছো আৰু ভালেই
ভালেই ন
তোমাৰ
উম মোৰো ভালেই ভালেই বাৰু দেই।
অ।
তাকে আজি বহুত দিনৰ মূৰত ফোন কৰিলা যে কিবা কামত ফোন কৰিলানে নে এনেই।
এয়া তোমাৰ কিনো কবা বোলো বহুত দিন ফোন কৰা নাই খবৰ খাতি এটাও লওঁ। তাৰাপা ধৰা মান মানে মোৰ তোমাৰ লগত এটা আলোচনাও কৰিবলগীয়া আছিলে কথা এটা।
অ কি আলোচনা বা?
আলোচনা মানে কথাটো এনেকুৱা ধৰণৰ এ আজিকালি যে আমি দে দেখিছো আমাৰ মোবাইলত যে বিভিন্ন ধৰণৰ আমাৰ এপ সমূহ আছে। মানে ধৰা হেৰি আৰু অনলাইন শ্বপিং এই সমূহৰ পৰা মানে ধৰা আমাৰ কেনেকুৱা ধৰণৰ লাভালাভ হৈছে বা কেনেকুৱা লোকচান হৈছে সেইটোৰ ওপৰতে কথা। কথা এটা পাতিবলগীয়া আছিলে।
অ অ তাকে ভালে কৰিলা ভালে কৰিলা।
উম মানে এতিয়া হয় কথাটো।
তোমাৰ সতে আলোচনা কৰিবলগীয়া আছিলে বাৰু দেই এনেকুৱা ধৰণৰ কথাই।
আহ অ।
মোৰো অকমান মানে কিছুমান কথা জানিব লগগীয়া আছিলে গম পাইছা নাই।
হয় হয়।
মানে তোমাৰ সেইদিনাখন মানে কি হ'ল মই তোমাৰ পাৰ্চেল এটা অৰ্ডাৰ দিছিলো দেই। তোমাৰ মানে মই হেডফোন এডাল দিছিলো।
আহ।
তাৰপিছত কি হৈছে মানে সিহঁতৰ বস্তু বিলাক মানে ইমান কুৱোৱালিটো ইমান হেভি নহয় ভাল নহয়।
অ অ।
তাকে মই সিহঁতক মই কৈছো যেনিবা দেই মই এবাৰ ৰিটাৰ্ণ কৰিলো।
আহ।
তাৰপিছত এইবাৰ ৰিটাৰ্ণ নহ'লে এক্সেঞ্জ কৰি দিলো।
আহ অ।
তাৰপিছত এতিয়া আকৌ ৰিটাৰ্ণ হেৰি কৰিছো তাকে এতিয়া পইচা পাতি এতিয়ালৈকে সোমোৱাই নাই। তাকে সোমাবনে নোসোমাই জানো?
তাকে।
অ মানে তোমাৰ কি হৈছে এই আমাৰ আগতে লগৰ এটা হৈছিলে মানে এনেকুৱা।
হয়।
মে সেই অনলাইন শ্বপিঙৰ পৰা মানে বস্তু কিনিছিলে সি।
হয় হয়।
কাপোৰ এযোৰ কিনিছিলে।
আহ।
টা মানে হেৰি লৈছিলে তোমাৰ দুহেজাৰ টকা লৈছিলে দেই।
অ হয়।
তাৰপিছত মানে তোমাৰ সি মানে তাৰ তাৰ মানে জোখত নহলে গম পাইছা নাই কাপোৰ। চাইজ টো নিমিলে মানে।
আত্ছা।
তাৰপিছত সি কি কৰিলে ডাইৰেক্ট ৰিটাৰ্ণ কৰি দিলে, যেতিয়া ৰি- ৰিটাৰ্ণ কৰি দে তাৰ পিছত তোমাৰ কি হল পইচাটো মানে চৌবিশ ঘন্ট ভিতৰত সোমাব বুলি দেখুৱালে।
দেখুৱালে দেখুৱালে অ।
নোসোমালে নহয় গম পাইছে
আহ হ।
তো সেইটো তাৰপািছত মানেি কি কৰিলে লগৰ দোৱৰে কাষ্টমাৰ কেয়াৰ লগত পাতিলে বাৰু দেই কথাটো। কিন্তু কাষ্টমাৰ কেয়াৰেও মানে তোমাৰ ইমান হেল্প কৰিব নোৱাৰিলে গম পাইছানে?
তাকেহে।
গতিকে এই তাতো কিছুমানতো অসুবিধা আছে। এতিয়া বাৰু উন্নত কৰিছে বাৰু দেই অলপ। এতিয়া ভাল হৈছে বাৰু। তাকে আগতে সেই তেনেকুৱা আছিলে মানে ক
আছিলে, আছিলে আচলতে কি হয় এই এপসমূহৰ পৰা আচল্ত কিছুমান আমাৰ ধৰা টেকনিকেল ডিফেক্ট থাকিবই আৰু চব বস্তুৰেতটো অকল ভাল নাথাকে। এতিয়া মানে ধৰা আমি যদি কিছু ক্ষেত্ৰত চাওঁ আমাৰ গাও অঞ্চলতটো গাও অঞ্চলতে আচল্ততে আমি যদি চহৰ অঞ্চলৰ কথা কবলৈ যাওঁ। চহৰ অঞ্চলত এটা আমাৰ লাভ কি হৈছে জানানে। এ অনলাইন শ্বপিং এপসমূহ যে এই অনলাইন শ্বপিংতো ধৰা অকল আমাৰ কাপোৰ কালি বা ইলে্ একট্ৰনিক সামগ্ৰীয়ে নপৰে ন তাৰ ভিতৰত আমাৰ ধৰা গ্ৰ'চাৰী ষ্ট'ৰ মানে ধৰা খাদ্য সামগ্ৰী। আচলতে কি হয় চহৰ অঞ্চলত আচলতে বহুত ব্যস্ততাৰ মাজত চলে। তেওঁলোকে কি হয় ধৰা এখন গ্ৰ'চাৰী ষ্টৰলে গৈ খাদ্যয় সামগ্ৰীসমূহ কিনিবলৈ আচল্ততে সময় নাপায়। কিন্তু সেই ক্ষেত্ৰত যদি আমি চাওঁ এই অনলাইন শ্বপিং এপ সমূহৰ পৰা কি হয় তেওঁলোকে নিজৰ খাদ্যয় সামগ্ৰীসমূহ অৰ্ডাৰ কৰি তেওঁলোকে ডাইৰেক্ট মানে হোম ডেলিভাৰী পাব পাৰে ডাইৰেক্ট মানে কি হয় অৰ্দা দি দ তাৰপিছ ধৰা পইচাটো অনলাইনতো দিব পাৰে। বা হাতে হাতেও দিব পাৰে। কথা নাই তেনেকুৱা ক্ষেত্ৰত কি হৈছে মানে তেওঁলোকৰ এই সময়খিনিও বাচিলে আৰু তেওঁলোকৰ ব্যস্ততাৰ মাজত তেওঁলোকৰ কাম খিনিও চলি গ'ল। তেওঁলোকে অৰ্ডাৰ দি দিলে তাৰপিছত পেমেন্টটো দি দিলে। তাৰ পিছত আহি পেলাই তোমাৰ যিখিনি লাগতিয়াল বস্তু আহি পেলাই ডাইৰেক্ তোমাৰ ঘৰতে দি থৈ গ'ল।
অঁ অঁ
ক্ষ্ৰত আচল্ততে এই এপসমূহৰ পৰা আমাৰ বহুত লাভো হৈছে জান নাই।
লাভ লাভ হৈছে বাৰু দেই লাভ নহ বুলি নকওঁ।
হয় আমাৰ মানে সময়খিনিও বাচে আৰু তাৰ লগতে কি হয় এ এতিয়া বজাৰলৈ গৈ এই বস্তু খিনি অনা বা দোকান এখনলৈ গৈ বস্তু। খিনি অনা সময়খিনি আমি অন্য এটা কামত খুটুৱাব পাৰো।
খুটাব পাৰো হয়। সেইটো আচলতে এ মানে সময় এটা মানে ভাল ব্যৱহাৰ আৰু সময় উচিত ব্যৱৱহাৰ বুলি ক'ব পাৰি এতিয়া তোমাৰ কি হল এতিয়া বহুত মানুহ তোমাৰ ব্যস্ত থাকে। হয়ে নহয় তোমাৰয়া এতিয়া তোমাৰ মানে সকলো কাম মানে তোমাৰ সকলো সময়তে সকলো কাম কৰিব নোৱাৰে।
নোৱাৰে, নোৱাৰে
কিছুমান মানুহ তোমাৰ ইমানেই বেছি ব্যস্ত থাকে যে তোমাৰ ভাত খাবলৈও সময় নহয় মানে মই সিমানে কৈছো আৰু। ইমান ইমান ব্যস্ত হৈ পৰে গতিকে সেই ক্ষেত্ৰত তোমাৰ এতিয়া ভাত খাবলে সময় নহয় তেনেকুৱা তোমাৰ ভাত চাত বনাইও খাব নোৱাৰে।
নোৱাৰে নোৱাৰে অ।
ব তেনে তোমাৰ অনলাইন চপি্্ সমোহৰ ভাল আৰু পাইহি তা পিছত তাৰপিছত আকৌ কি হয় তোমাৰ মানে ঘৰত বস্তু নবনোৱাকে মানে সেইখিনি সিহঁতে বনাই মেলি তোমাৰ ঘৰত ধুনীয়াকে দি থৈ যায়হি।
দি থ যায়। হয়, হয়, হয়
সময়টো বাচি গল আৰু মানে আৰু এটা ভাল সুবিধা কি গম পাইছা নাই
আহ
তাৰ সুবিধা কিছুমান আছে বাৰু দেই সুবিধা নাই বুলি নকওঁ এতিয়া তোমাৰ আৰু এটা অসুবিধা হ'ল এতিয়া তোমাৰ ধৰি লোৱা আমাৰ কিবা এটা বস্তু লাগে হয় নে নহয়
হয় হয়
আমাৰ হয়তো সেই বস্তুটো আমাৰ ইয়াত নাথাকিবওাৰে মানে তোমাৰ ধৰি লোৱা
হয় হয়
অ এতিয়া আমাৰ যিখিনি আমি বস্তু অনলাইনত অনলাইনত অৰ্ডাৰ দি আনি আছো গম পাইছ নাই অ বহুত বহুত বস্তু চাবাচোন আমাৰ ইয়াত নাপায় সেইবিলাক
নাপায় হয় উপলব্ধ নহয় আচলতে
একদম বহুত দূৰৰ পৰা আহে গম পাইছানে
হয় হয়
যি বস্তুৱে নহওক তোমাৰ এতিয়া সেই দূৰৰ পৰা হলেও মানে আহি মেলি সেই বস্তুতটো আমাৰ ওচৰত পাবহিয়ে মানে
পাবহি পাবহি হয়
লাগিলে তোমাৰ সেই বহুত দূৰৰ পৰাই আহক তোমাৰ আহ হাঁহি মেলি মুঠতে আমাৰ মানে হোম ডেলিভাৰী হ'বই আৰু
হ'বই হ'বই
ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ এটা বহুত ডাঙৰ সুবিধা এতিয়া হয় স তেনেুৱা ধৰণৰ এতিয়া বস্তু এ আন হয় হ'লহেঁতেন
হয় হয় হ'লহতে ন
শ্বপিংটো থকা কাৰণে কি হৈছে এতিয়া আমি ঘৰতে বহি থাকিব পাৰিছো আৰু আমি ঘৰতে বহি বেলেগ কাম কৰি থাকিব পাৰো আৰু সেই সময়ত তোমাক কি হ'ব সেই তাৰ পৰা যিমানেই দূৰ নহওক আহি মেলি আমাৰ বস্তুতটো আমাৰ ঘৰত পাই যাবহি
পাই যায়হি হয় হয়
সেই হিচাপত চাবলৈ গ'লে অনলাইন সেইটো ভালেই বাৰু দেই
হয় হয়
উম তাকেই সেইটো কাৰণে আমি ধৰি লোৱা এতিয়া এইটো ব্যৱহাৰ কৰিব লাগে আৰু অনলাইন
লাগে লাগে হয় হয় শ্বপিংসমূহৰ আমাৰ কিছুমান আৰু যদি আমি কিছুমান কথা আলোচনা কৰোঁ তেনেহলে তুমি এটা কথা ভালদৰে লক্ষ্্য কৰিবা দেই এতিয়া ধৰা আমাৰ এই কাপোৰ এযোৰ ভাল লাগিছে কিন্তু কাপোৰযোৰ আমাৰ অসমৰ নহয় কলকাতা বেংগলোৰ তেনেকুৱা জেগা সেই কাপোৰযোৰ ভাল লাগিছে, সেই কাপোৰযোৰ কিন্তু আমি যদি ডাইৰেক্ট কিনিবলৈ যাওঁ তেতিয়া হ'লে হয় আমাৰ বহুত টকা খৰচ হ'ব আমি কলকাতা যাবলগীয়া হ'ব বা বেংগলোৰ যাব লগগীয়া হ'ব, কাৰণ সকলো বস্তু সকলো ঠাইতে উপলব্ধ নহয় ন এতিয়া সেই যদি আমাৰ সেই কাপোৰযোৰ কলকাতা ধৰা ধুনীয়াকৈ দৰ দাম মিলাই আমি চালো, সেই কাপোৰোৰ যদি আমি অনলাইনত অৰ্ডাৰ দি দিওঁ তেনেহলে কিন্তু সেই কম খৰচতে আমাৰ ঘৰত আহি পাবহি।
পাবহি', পাবহি'। গতিকে সেইটো হিচাপত চাবলৈ গ'লে অনলাইন, অনলাইন শ্বপিংটো আমাৰ বহুত বহুত ধৰণে তোমাৰ সুবিধা কৰে গম পাইছাানাই। এতিয়া তুমি কৈছাই আমাৰ টাই টাইম বচাই আমি আকৌ বস্তুবিলাক খুব মানে কম দামতে পাই যাওঁ হয়নে নহয়? কিন্তু তাইৰ কিন্তু এটা দুটা কিছুমানো অসুবিধা আছে গম পাইছানে? এতিয়া ধ অ' এতিয়া ধৰি লোৱা তোমাৰ বস আমি এতিয়া যেতিয়া বস্তু দিওঁ, বস্ত অৰ্ডাৰ কি হয় তোমাৰ সাত দিন আঠ দিন লাগি যায় কিছুমান বস্তু আহোঁতে, আকৌ কিছুমান ত বেছিও লাগে তোমাৰ দহ পোন্ধৰ দিন লাগি যায় গম পাইছে
লাগে লাগে নিশ্চয় লাগে।
তোমাৰ কেতিয়াবা তোমাৰ টাইমতটো এনেকে দেৰি হৈ যায় সেইটো কাৰণে অকণমান প্ৰব্লেম হয় আৰু মানুহৰ তোমাৰ ডেট দেখাই কেতিয়াবা এটা আকৌ তোমাৰ আহে এটাত। মানে তুমি মানে তুমি তোমাক যদি ইমাৰজেঞ্চি কোনোবা এটা ডেটত লাগে
অ'।
তুমি সেই বস্তুটো মানে তোমাৰ সেই ডেটতকে আগতে তুমি অৰ্ডাৰ দিব লাগিব তেতিয়াহে, তেতিয়াহে, তোমাৰ ওচৰত মানে সেই ডেটটোত পাবহি আচলতে। গতিকে সেই ক্ষেত্ৰত এটা কিছুমান মাইনাচ পইন্ট আছে আছে বাৰু দেই নাই বুলি নকওঁ আৰু, আৰু, কি হয় গম পাইছ নাই তোমাৰ ডাইৰেক্ট আমি কোৱালিটিটো আমি চেক কৰিব নোৱাৰো।
নোৱাৰো, নোৱাৰো।
এতিয়া অফলাইন শ্বপিঙত গৈ মেলি আমি যেনেকৈ কোৱালিটি চেক কৰি আহিব পাৰো হয় নে নহয় কোৱালিটিটো চেক কৰি আমি বস্তুটো আনিব পাৰো কিন্তু এই অনলাইন ত কি হয় তোমাৰ বস্তুতটো অহাৰ পিছতহে আমি গম পাও যে কোৱালিটিটো ভাল নে বেয়া।
হয়, হয়, সেইটো সঁচা কথা বাৰু দেই।
তেতিয়া মানে তোমাৰ সেই তাত দেখুৱা মতেতো চব ভালেই থাকে হয় নে নহয়।
হয়, হয়।
ফটোটো চব ভালেই আহে, কিন্তু আমি সেই মানে ৰিয়েলত হে গম পাওঁ বস্তুটো কিমান ভাল আৰু কিমান বেয়া।
হয়, হয়।
আৰু এটা মাইনাছ পইন্ট হয় কি হয় কিছুমান বস্তুত তোমাৰ ৰিটাৰ্ণ অপচনটো নাথাকে।
নাথাকে, নাথাকে, হয়।
এবাৰ অনা পিছত আমি ৰিটাৰ্ণ কৰিব নোৱাৰো সেইটো এটা মাইনাছ পইন্ট বুলি ক'ব লাগিব
হয়, হয়।
সেইটো আমাৰ অসুবিধা, অসুবিধাতে পৰিব আৰু
পৰিব, পৰিব, হয় বাৰু।
অ', আৰু কি হয় তোমাৰ আমাৰ অফলাইনৰ পৰা যদি আমি বস্তু আনিবলৈ যাওঁ অফলাইন অফলাইন দোকানৰ পৰা যদি আমি বস্তু আনিবলৈ যাওঁ তেনেহলে কি হয় আমি বস্তু খিনি তাত তা চাই মেলি আমাৰ ফিটিং হৈছে না আমি চব মানে টেষ্ট কৰি আমি পিন্ধি আহিব পাৰো হয় নে নহয়।
অ', অ', হয়।
আমি মানে ট্ৰাইল কৰি আহিব পাৰো, বস্তুখিনি আামা আামাক লাগিছে নে নে নাই সেই কাপোৰযোৰে আমাক শোৱাইছে নে নাই শোৱা সে কি হয় আমি সেই বস্তুটো আমি চাব নোৱাৰো মানে।
নোৱাৰো নোৱাৰো।
সেই ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত এনেকা মাইনাছ পইণ্ট আছে।
আছে বাৰু হয় বাৰু দেই।
এনেই অনলাইন শ্বপিংটো বাৰু এনেই বাকী ক্ষেত্ৰত বাৰু ভালেই বাৰু দেই বাকী ক্ষেত্ৰত মই বেয়া বুলি নকওঁ মুঠতে কিছুমান আৰু আছে আৰু এনেকুৱা। ভাল বেয়া আৰু মাজতে গতিকে সেইখিনিয়ে আৰু কথাখিনি।
উম সেই হয় বাৰু।
তুমি অনলাইন,
এ সে ক'বলগিয়াতো বিশেষ নাই আমি ধৰা মূল আলোচ্য বিষয় খিনি আমি পাতিছো,
পাতিছো পাতিছো হয় তাকে, তাকে সেইখিনি আৰু কথাখিনি এতিয়া আকৌ এদিন এই বিষয়টোৰ ওপৰত ভালকৈ গভীৰ ভাৱে আলোচনা কৰিম ন'।
উম, উম বাৰু নিশ্চয়, ম নিশ্চয় কৰিম আহ বাৰু বাৰু।
বাৰু।